হেল্ল' ভাইটি শুনিছা নে অ। কি কৰিছা?
মই তোমাৰ ইনে আছিলো।
বাকী খোৱা বোৱা।
খোৱা বোৱা হ'ল অ খালোঁ।
কিহেৰে খালা?
এ মাংস আছিলে কালি মাংস। মাংস মাংসট খাদ্যটো খাই দিলোঁ আও।
অ', মোৰ মাংস চলিয়া আছিলে ন কালি এ গোন্ধালে নে আছে চাওহে।
অ', ভাত খুৱাই নাই নি তমি?
নাই গোন্ধোৱা খোৱাই নাই মই শুই উঠাই নাই।
উঠাই নাই নি। অ'।
সোমাইছা নে।
আহ ইমান সুইছেনে।
এই কালি ৰাতি শুৱা দেই কালি পাঁচটা মানে বাজিলে শুৱালে শুৱালে অকমান।
কি কবিতা কবিতা লিখিনে নে পদ্যয় লিখি নে কি পদ্যয় লিখি নে কবিতা লিখি ৰামায়ণ লিখিনি।
অ', ৰামায়ণৰ নে মাৰ এটা নতুন প্ৰজ ট্ৰেক্টৰত কাম কৰি আছোঁ মানে ৰাম মতা নে মাইকী টো ভালকৈ হেৰি কৰি আছোঁ।
অ'।
এতিয়া বহুতৰ কনফিউজ থাকে যে মানে বহুতৰে খেলি মেলি থাকে যে মানে ৰাম মতা নে মাইকী এয়া কিছুমানে ৰামায়ণ পঢ়হি এডাই কৰি দিয়ে ৰাম মতা নে মাইকি গম নাপায় সিহঁতৰ কাৰনে মানে সৰুকে চমু টোকা এটা লিখি আছোঁ।
উম।
গম পাইছে নাই এই সিহঁতৰ কাৰণে চমু টোকা এটা লিখি আছো ৰামৰ ওপৰত।
অ', চমুটোকা নেকি।
এাকে
ভাত বনালে নে বনাবাই এতিয়া।
ভাত বনোৱা নাই বনাবহে লাগিব।
উম কাইলৈ ৰাতি ৰাতিপুৱালৈ আপুনি গমন কৰিব ন এইটো দি
তাকে ভাবিছো যাম বুলি এতিয়া ভগৱানে কি কয়।
আপোনাৰ লগতহে আছে আহিব আছে, আছে।
এই চিন্তা কৰিব নালাই নি
চিন্ধ নালাগে মো
হা।
নালাগে আপুনি চিন্তা কৰিব লাগিব চিন্তা কৰিছে যে ইমান এটা ভাল স্থিতিত আছে আপুনি এতিয়া।
বেলেগৰ দোকানত লাল বাতি জ্বলে মোৰ জীৱনত লাল বাতি জ্বলি আছে গম পোৱা নাপোৱা।
লাল বাতি জ্বলিছে নে।
অ', মোৰ জীৱনত লোকৰ দোকানত জ্বলে মোৰ জীৱনত জ্বলিছে।
অ', বাকী কালি ভাল লাগিলে বাৰু শুনি।
খালি ভাল লাগিলে নি তাকে, তাকে এনে আজি চাগে মন টো ভালেই ন।
মনটো আজি মজা।
বতৰো ফৰকাল হ নতুন নতুন কিবা- কিবি ভাল খবৰও আহিছে। ছে চাগে।
ভাল খবৰ আহিছে বতৰো মজা পৰিৱেশো মজা। পৰিস্থিতিও পৰিস্থিতিটো মজা ঠিকেই। ঋণবোৰ পৰিশোধ কৰিব লাগিব তোমাৰ পৰিশোধ কৰিমহে মানে পাবলৈ আছে মানেঠাই পৰা পালে কৰি দিম অ',।
তাকে এই লগৰ পৰা পাব লা আছে নেকি।
অ', এই লগৰ এটা দিয়া কথা আছে লগৰ কেইটয়াবা লগৰ ত মানে। দিম বুলি কৈছে কাইলৈ মানে।
অ তাৰপিছত।
ঋন টো পৰিশোধ কৰি দিম আৰু পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰিবলৈ।
এনে পৰিৱেশ প্ৰশয় পৰিৱেশ পৰিৱেশ এক পৰিচ্ছন্নতাই আমাৰ পৰিচয় বুলি কথা এষাৰ আছে গম পাইছে নাই। তুমি পৰিৱেশটো বনতে চফা কৰিব লাগিব নিজে চাফা হ'ব লাগিব। কি প্ৰথমে নিজে চাফা হব লাগিব।
পৰিৱেশ সেৱা কৰিম নেকি।
তাকে। বাকে হেৰি বৰষু দিছে নাই যে
বৰষুণ দিয়া নাই আজি বতৰটো ডাৱৰ দিয়া ঠিকে আছে মানে ৰ'দো নাই বৰষুণো নাই। এটা স্থিৰত আছে আৰু।
তাকেহে আজি। ভাবি আছো আজিতো ৰাতি নুশয়ে আজি ৰাতি যেতিয়া ইয়াৰ পৰা যামগে যেতিয়া শেষডাল ধোক চলাম। ইমান বেয়া লাগিব চাগে ন ইয়াতেটো আৰম্ভ কৰিছিলো ধূপ জ্বলাবলৈ।
লাগি যাব দুখটো
আহ আগতে এইবিলাক প্ৰাৰ্থনা চাৰ্থনা নকওঁ ইয়াতে আৰম্ভ কৰিছিলো ধূপ জ্বলাবলৈ।
এটোপাল চকু পানী হলেও ওলাব চাগে।
এ মোৰ কালি ৰাতিয়ে বেয়া লাগিছে সঁচা কথা কবলৈ গ'লে কাৰণ মই আজি ৰাতি এনেও নুশু যদি মই কাপোৰ চাপোৰ পাৰি ধুনীয়াকে বিচনাচাদৰ চিচনাচাদৰ পাৰি গাৰো চাৰু লৈ যদি ধুনীয়াকৈ শুই থাকোঁ ৰাতিপুৱা সাৰে নাপাম, বস্তু সোপা ভৰাম ক'ত যাম ক'ত মই।
সেইটোৱেটো ৰাতিপুৱা তুমি সাৰ নাপাবা ন পাঁচটা বজাত কেনেকে সাৰ পাবা।
এ মই সাতটামান বজাতে বাহিৰতে ভাতটো খাই গুচি আহিম সাতটামান বজাৰ পৰা শুই দিম এঘাৰটা মান বজালে তোমালোকক কাৰোবাৰ এতাক জগাই দিবলৈ ক'ম, তুমি নহ'লেও বেলেগ লগৰ এটাক জগাই দিবলে ক'ম নেকি।
মই হ'লেও জগাই দিম একোনাই মই এঘাৰটা বাৰতালৈকে নুশুৱেই। মই হ'লেও জগাই দিম এঘাৰটা বাৰলৈকে মই নুশুয়েই ফোন এটাহে কৰিব লাগে কৰি দিম। ৰাতিপুৱা কাইলৈ মই ৰাতিপুৱা সোনকালে সাৰ পাবও পাওঁ।
তেতিয়া বিছনাৰ কাপোৰ খিনিও কাৰ্টুন এটাত আজৰি আৰু মানে ন'হবা আকৌ মই ধৰি লোৱা মোৰ যেনিবা পাঁচটা বজাত গাড়ী আছে মই চাৰিটা বজাত শুই উঠি মই মানুহে ওলাম নে এসোপাই ভৰামনে, মানে শুই দিলে মানে মোৰ কাম ন'হব গম পাইছা নে নাই?
নহ'ব নহ'ব
পাচলি বাকলি চাচলি বাকলি অলপ আছে ক'ত থৈ যাম বাৰু মই ইয়াত থৈ গ'লেতো কি বস্তু খুলি চাব মই ভাবিছো মোৰ তলৰ টেবুল খনৰ যে এই যে বাকচটো যে
উম।
ভৰা পেলাই চাবিতটো মাৰি যাম বুলি ভাবিছো চাবিতটো এনেও তোমাৰ ওচৰতে থাক তুমি পিছত মানে পাচলি এটা এটা তাকে উলিয়াই পেলাই থাকিবা আৰু।
পাচলিবিলক।
অ'।
হ'ব থৈ যাবা কৈ থৈ যাবা ক'ত কি কি আছে।
পাচলি মানে মোৰ বিচনা তলত থকা পাচলি খিনি।
অ' এটা এটাকে থৈ যাব নে নেকি গোটেই বস্তাটো
এটা এটাকে থৈ যাম যিমান খিনি বাৰু পেলাই দিম, যিমান খিনি নোৱাৰো আৰু। অকলে কাৰণ আজি মই কেইবাটাও পলিথিনৰত বস্তু পেলাম তাৰে ভিতৰত দুটা তিনটাকে পাছ লি তেনেকে পেলাই থাকিম আৰু মোৰ মানে লগ নাইকিয়া হ'ল পেলাবলৈ গম পাইছানে
উম গম পাইছো গম পাইছো বৌ
সেইটো কাৰণে মই এতিয়া মানে পেলাব নোৱাৰা হলো পাচলি খিনি গোন্ধাই গৈছে গোন্ধাই যোৱা নাই বাৰু একো অসুবিধা দিয়া নাই। কি তেওঁ তুমি পেলাই দিবা আৰু এই লগৰ কোনোবা এটা আহিব ন বা কিনো সদায় দুটাকে পেলালেও পাচলি এদায়ে হৈ যাব পাচলিয়ে আৰু বৰ বেছি থৈ নাযাওঁ নহয় বিশটা ত্ৰিশটা মানৰ কি দহটা পোন্ধৰটা মানে থৈ যাম তোমাল বাকী মই পেলালো মই কৈছিলো দে পেলালো বুলি অলপ
অ অ
দেখা দেখি কেইটা আছে দেই তিনটা চাৰিটা পাঁচটা ছটা এইফালে ছটা অ যেনিবা তোমাৰ ধৰি লোৱা পোন্ধৰটা আৰু
কোনটাা
তাকে বেয়া পাব নি নে কি বেয়া পাবা নি পেলাই দিবলৈ।
নাপাওঁ নাপাওঁ কেলে বেয়া পাম
তাকে মোৰ মানে পেলাবলৈ সুবিধা নাইকিয়া হল হা
কাৰ্টোন পালা নাই
কাৰ্টন পালো বাৰু পাঁচটা পাঁচটাত হ'ব জানো মানে মোৰ এনেকে চকা থকা বেগক এটা আছে ডাঙৰ সেইটো আছে, তাৰপিছত লগত তোমাৰ এই যে হেৰি এইটো কি তুলি যে ভৰাই যে হ'ল দল বুলি কয় যে
অ'।
সেইটো আছে তাৰপিছত আৰু কাৰ্টন আছে। হৈ যাব চাগে ন নে আৰু আনিব লাগিব, আ।
বাঢ়িহে যাব হৈ যাব ইমান সোপা বস্তু মানে ন ইমানো যে হেৰি হ'বলে।
তাকেহে।
লৈ যাবা ন বহুত খিনি বস্তু তুমি ফেন খনৰ বা কিবা কিবি।
নহয় কিছুমান যদি নিব নোৱাৰো ধৰি লোৱা এতিয়া মই পৰা কাৰপেট খন চাগে যদি সোমুৱাবলে মোৰ জেগা দোকানত থৈ যাম তুমি কাৰপেটখন পাৰি ব্যৱহাৰ কৰি থাকিবা আ মই যেনেকে পাচলি ভৰাই থৈ যাম তুমিও যাওঁতেনে পাচলি কেইটা ভৰা়ই থৈ গুচি গ'লে হ'ল।
হ'ব মই পাৰিলে তুমি দূৰত নাথাকা ন তোমালোকক আহোতে নহয় তোমালোকৰ পাৰেই হৈ আহিবলৈ যিকেইটা বস্তু নালাগে মোক কেতিয়াবা আহিল ঘৰলে তোমাৰ ল বস্তু লৈ আহিম তুমি লৈ ল'বা বাটত।
নালাগে, দুটা তিনটামান থাকিবও পাৰে দেই।
অ' থাকিলেওঁ একো নাই।
পিঠিত লোৱা বেগ এটামানৰ মানে কাপোৰ খিনি থাকিবও পাৰে।
থাকিলেও থাকিব একো নাই।
আৰু নহয় বেলেগ একো নহলেও মই যদি কাৰ্টুনত যদি মোৰ মানে মে মটৰ চাইকেল চলাওতে যে মাথাত পিন্ধি লয়। সেইটো থাকি যাব পাৰে, সেইটো থাকি গ'লে তুমি ব্যৱহাৰ কৰি থাকিবা কেতিয়াবা ঘৰলৈ যাবা নহয় তেতিয়া লৈ যাবা।
লৈ যাম- লৈ যাম হ'ব দিয়া একো নাই এইবোৰ বস্তু থাকিলে মই লৈ আহিম।
মানে মই এতিয়া, এইকেইদিন বহুত বেলেগকে ব্যস্ত হৈ গ'লো।
যিকেইটা বস্তু মানে আনিব পাৰো তুমি এ পাচলি খিনি দুটাকে পাৰিলে পেলাবা যিমানটো পাৰা পেলোৱা বাকী খিনি মই পেলামগে।
এ মই তোমালে ঢেৰ থৈ নাযাওঁ, তুমি চিন্তা কৰিব নালাগে মই ঢেৰ পেলালো এ তোমাৰ। কিন্তু মানে এতিয়া পেলাবলে মানে মোৰ কোনো হেৰি নাইকিয়া হ' ল আৰু এতিয়া চোৱা মই দাঙিনিলো দাঙি নি পেলাই মই গেটখন খন খুলি বলো গে গেট খুলি দিবলৈও মানুহ এটা নাই। গেট খন খুলি এডখৰ অকলে যাবলৈও ভাল নালাগে ৰাতি।
অ' টোন।
অ' নহ কোৱা আকৌ।
সেইটোয়ে- সেইটোৱে অ'।
আৰু লগৰ চগৰ অহা নাই না বহুত দিন, এই তেতিয়াই অহা এই তিনটা যে আহিছিলে ভাত খাই গৈছিলে।
অ', অ'- অ' হ'ব তুমি চিন্তা নকৰিবা।
খবৰ এটা আছ
কি খ খবৰ।
মই আজি কমেও এমাহ মানে হ'ল মই আজি পানী কিনি খোৱা নাই এমাহ নহয় কম হৈছে পোন্ধৰ দিনমান আজি পানী কিনি খুৱা নাই।
অ'।
পানীটো ভাল কৰি দিলে আমাৰ।
পানীটো ভাল কৰি দিলে নি।
অ মানে তোমাৰ ধৰি লোৱা ইহঁতৰ এই যে হেৰি যে কিবা এটা এ যে কাৰখানা এটা যে আছে বস্তু বনোৱা যে। তাতটো ভাল পানীটো ব্যৱহাৰ হয় আগতে মানে। দুটা বিভাগ আছিলে এটা পানী সিফালে যায় এটা পানী ইফালে যায় এতিয়া মানে একোটা পৰাই আহে এতিয়া ডাইৰেক্ট মানে খুলি খাই। খাই দিব পাৰি মই খায়ে থাকো খায়ে আছোঁ।
উম এ ভালেই মই আগত পানীটো কেতিয়াবা গৰম কৰি খাইছোঁ নহয়।
নহয় নহয় এতিয়া মই ডাইৰেক্ট ভৰাইছোঁ আৰু খাইছোঁ তেনেকে খাই আছোঁ।
উম ঠিকে আছে পানীটো আগৰ পৰাই গ'ল আগৰটো ইমান বেয়া নহয়।
বেয়া নহয় বেলেগ জেগা যে কিছুমান জেগাত বহুত। ৰঙা ৰঙা পানী ওলাই কিবা ওলাব তোমাক গোন্ধাব পানী।
বহুত বহুত বহুত তোমাৰ ৰং ধৰি যায় ৰং ধৰি যায় পানী।
বাচন চাচন কিছুমানৰ দেখিছানে কিমান লেতেৰা নিচিনা হৈ যায়গে।
অ ৰং ধৰি যায় নহ তোমাৰ হেৰি থাকে নহ তাৰ এইটো তোমাৰ এটা ৰং।
তাকে কিছুমান লগৰ ল'ৰা ৰুমত গৈছে নাই যাৰ মানে পানী বটলটো বোলে। বলে সি সদায় পানী খাই তাৰ পানী বটলৰ বোলে ৰং দেখিছা নাই বাৰু।
তেনেকে দেখা নাই বাৰু দেই।
মই দেখিছোঁ আমাৰ লেখকক আকৌ পানী বটলটোৰ যিটো ৰং তুমি লাগিলে বুকোত ধৰি পেলাই কিবা খাই দিয়া নহ। মাটিত বাগৰি দিবা তেওঁ তাৰ পৰা পানী নাখাবা চাগৈ।
অ মানে কি লগৰ খিনি চবৰে মানে ভালেই নহ।
মই লেখকৰ লেখকৰ ঘৰলে গ'লে লেখকৰ ভাগৰ পানী নাখাওৱে দৰকাৰ পৰিলে বাহিৰলৈ ওলাই। আহি ঘটক ঘটক দুই বটল মাৰি দিওঁ হি।
অহ অহ লেখকৰ পানী বেয়া নেকি।
না।
লেখকৰ পানী বেয়া নেকি।
বেয়া মানে এই হেৰি দেখিছা নহয়। এ মানে তোমাৰ এইটোক কি বুলি কয় এ বহুত দিনৰ মূৰত টিউবেলৰ পাইপডাল উলিয়ালে জানো। এনেকে তোমাৰ ৰঙা হৈ থাকে। তাৰ বটল টো তেনেকুৱা ৰঙাই আৰু এই এনেকুৱা। দহ টকীয়া পানী বটল দাগ সেইটো আজি কমেও মই চাৰি বছৰ মানৰ পৰা কি দুবছৰ মানৰ পৰা দেখিছোঁ।
সেইটোৱেই।
হোৱা নাই। এই হেৰি অ ইণ্ডিপেণ্ডেণ্ট বটল এটা স্বাধীনতা বটলটা।
সেইটো পানী দৰকাৰ নাই এতিয়া তোমাৰ। সেই হ'লগে আৰু মাদক দ্ৰব্য হ'ল আৰু। সেইটো মাদক দ্ৰব্যয় এতিয়া।
প্ৰয়োজনী।
তাকে ভাল কথা নহয় বাৰু। কি কৰিবা উপায় নাই।
উপাই নাই।
তাকেহে বাকি কাললৈ যাম গে আও। বেয়া লাগিছে গম পাইছে নে আৰু কাৰ্যকাল ইয়াত।
মানে ভাল লাগিলে তাত গৈ।
এ যাব সময় লগ পোৱালে। তুমি যোৱা সময়তো লগ নাপালোঁ অহা সময়তো লগ নাপালোঁ চোৱা আকৌ তুমি অহা সময়তো মই লগ পোৱা। তুমি যোৱা সময়তো লগ পোৱা নাই মই অহা সময়তো মোক লগ পোৱা নাই কিন্তু মই যোৱা সময়তো তুমি মোক লগ।
অ নাই পোৱা নাই।
ন মাজৰ সময়খন আকৌ যিকণ পাইছোঁ ভালকে পাইছোঁ লগ।
মাজত মই যেতিয়া গৈছোঁ তুমি মানুহতো নাই তুমি পিছদিনাখন আহিছা যেতিয়া। যেতিয়া মই তাৰ পৰা একেবাৰে আহিলো তুমি অ হয় তাৰপিছত মই যেতিয়া তাৰ পৰাা একেবাৰে গুচি আহিলো তুমি তেতিয়া আকৌ ঘৰত আছা
অ হেই
এতিয়া মই আকৌ যেতিয়া যাব লৈছো তু ইমানতটো এতিয়া আহিবা
অ সেইটোৱে আৰু মই যেতিয়া প্ৰথম দুবছৰ আগত আহিলো তেতিয়া তুমি নাছিলা আৰু মই যেতিয়া যাব ওলাইছো তেতিয়া তুমি নাই
আহ হ
ভগৱানে মিলাইছে ভালকে
ক'ত কেতিয়া কি হয় ক'ব নোৱাৰি নিজৰ যিটো কপালত থাকো হয়েই
তাকে এনেইো আমি ভবাই নাছিলো যে এনে যাব টাইমতো লগ